হেল্ল', হম।
নমস্কাৰ দাদা।
কেনেকুৱা?
মই আছো, ভালে আছো। আপুনি কেনে আছে?
ময়ো ভালে আছো। কি কৰি আছে?
অ, মই দোকানত আছো।
অ'। কি মই ঘৰতে আছো। কি বিষয়ত কথা পাতিবা?
দোকানটো হ'ল মোৰ মেডিচেনৰ।
অ'।
ঘৰ ক'ত তেনেহ'লে আপনাৰ।
মোৰ ঘৰ বুইজেকাম।
বৰিছেগা, অ'। আমি আজি
ফোন কৰিলো মানে কিবা খাদ খোৱা খাদ্যৰ ওপৰত, আলোচনা কৰিব বিচাৰিছিলো।
হয়। আপুনি দুপৰীয়া কি খালে?
দুপৰীয়া ম, মই খালো। অ' বহু লোক, মানে নদীৰ মাছ যিটো আছিল। সেইটো দি কিবা বনাইছে। আহু দালি আছে। দালিতো মই বহুত ভাল পাওঁ। উম। মোৰ ঘৰত ডেইলি ডেইলি ডেইলি ডেইলি থাকে। আপুনি কি খালে?
চয়াবিন
ছয়াবিন?
সইটোও ভাল লাগিলে।
হয় চয়াবিন আপুনি খাব আপুনি খাব আৰু আপোনাৰ পৰিয়ালৰ মানুহখিনিক খাব দিব। কিয়নো আমি যে ৰেডমিট খাওঁ মাংস খাওঁ হা এইটো এক কিলো এক কিলো মাংসত যিমান প্ৰটিন মানে ভিটামিন থাকে আৰু এই ছয়বিনত এক পোৱা ছয়বিনত ছেম ভিটামিন থাকে, আপুনি জানেনে নাই?
হয় হয় জানো।
মানে আমাৰ যিবিলাক গৰীব দুখীয়া মানুহ আছে সিহঁতৰ কাৰণে চয়াবিনটো ভাল। মানে যদি চয়াবি সিহঁতে যদি মাংস কিনিবলৈ পইচা নাই তেনেহ'লে চয়াবিনতটো কিনিব পাৰিব না, তেনেহ'লে এক পোৱা চয়াবিনত যিমান প্ৰটিন থাকিব এক কেজি মাংসত তেনেকুৱা মানে সিমান প্ৰটিন পাব, এনেকুৱা আৰু। আৰু আপনি য যদি আমলা চিনি পায় ন' আমলক্ষী অ', এইটোও খাব পাৰে এইটোও খালে মমাৰ আপোনাৰ দহ দশটা যেনেকা আপেল যে আছে দশটা আপেলত যিমান ডেমিন পাব একটা আমলখিত সিমান ভিটামিন পাব, আৰু আমলখি এইটো হ'ল আপোনাৰ ভিটামিন চি। এইটো খালে কি হয় আপোনাৰ স্কিনটো ভাল থাকিব ছালটো ভাল লাগে আৰু মোক
অ
মানে ফেচ টো উজ্জ্বল হৈ থাকিব।
অ'।
কিছুমান মানে মানুহক চাব হা কলা হ'লেও না সিহঁত সিহঁত কিন্তু মানে ফেচটো একদম উজ্জ্বল লাইট লাইট মাৰি থাকে, সেইটো কিহৰ কাৰণে জানে? সেইটো মানে সেইটো মানে সিহঁত মানে ভিটামিন চি মানে ব্যৱহাৰ কৰে খাই থাকে। ভিটামিন চি যেনেকুৱা এ যি যি বস্তু পোৱা যায় সেইবিলাক বস্তু খাই থাকে। মানে একচুৱেলি কি আমি দৈনন্দিন জীৱনত খোৱা খাদ্যৰ ওপৰত মানে অলপ গুৰুত্ব দিব লাগে। হয় নে নাই, কিয়নো আমাৰ খোৱা খাদ্যৰ পৰা বহুত বেমাৰ আজাৰ হৈ আছে মানুহ মানুহৰ আজিকালি কিন্তু নাইনটি-নাইনটি পাৰ্চ মানুহ বেমাৰ আছে, আহ আৰু সেই বেমাৰটো হ'ল আপোনাৰ পানী পৰা হৈ থাকে।
হয় মানে
পানী প-পানীৰ পৰা, হয়।
মানে খাদ্যটো মানে মানুহৰ মানে মৌলিক প্ৰয়োজন সেইটো এটা
হয়।
আৰু সুস্থভাৱে জীৱন যাপন কৰিবলৈ হ'লে স্পুষ্টিকৰ খাদ্য খাবই লাগিব আমাৰ।
অ', পুষ্টিকৰ খাদ্য খাবই লাগিব, ফাষ্ট আপোনাৰ কি পানী, পানীটো মেইন।
আৰু পানীটো আমি, এ ফিল্টাৰ কৰি খালে একদম ভাল। নহ'লে যদি ফিল্টাৰ নাই তেনে হ'লে আমি কুহুমীয়া গৰম কৰি। নহয় পানীতটো একদম গৰম কৰি। সেইটো অলপ ঠাণ্ডা কৰি আমি যদি খাওঁ অ' সেইটোও ভাল। দিনত এক এজন চুস্থ মানুহ।
অ' দিনত কমেওঁ তিনি পৰা চাৰি লিটাৰ পানী খাব লাগে। আপুনি খানা পানী।
হয় মই খাওঁ।
অ' আপুনিও খাব আপোনাৰ পৰিয়ালৰ মানুহ খাব দিব, আৰু ওচৰে পাজৰে যিবিলাক আপোনাৰ মানুহ আছে, ঘৰৰ ওচৰে পাজৰে সিহঁতকো কৈ দিব।
কিয়নো আজিকালি গৰম, আজিকালি গৰমটো বেছি না। এই গৰমত পানী নাখালে। কিন্তু, কি পানীৰ অভাবত। কি কি বেমাৰ হয় জানে নে নাই।
এইটো তোৰ মই নাজানো দিয়ক।
অ' কিডনী কিডনী সমস্যা হৈ যাব। ইউৰিন ইনফেকচন হৈ যাব। মানে, ইষ্টন যিটো কিডনী ষ্টোন আমি কওঁ, সেইটো হ'ব পাৰে।
পানীৰ পৰাই মেক্সিমাম বেমাৰ বিলাক পানীৰ পৰাই হয়। গেছ গেছ এচি দি দি দিতি হয়।
উম।
সেইকাৰণে আমি আমাৰ জীৱন মানে পানী অত্যন্ত প্ৰয়োজনীয়।
হয়।
আৰু আপুনি পাৰিলে ভাত কম খাব, খোৱা খাদ্যৰ ওপৰত অলপ ধ্যান দিব, কিয়নো আমি পুৱাতে যি খাব লগা আছে আমি
হেল্ল' ক'ক এতিয়া ক'ক।
অ' কিবা মাত আহি আছে, বেলেগ মানুহৰ মাতটো ভালদৰে অহা নাই। অ' মানে মই কি কৈছো শুনক, আপুনি যে আপোনাৰ আমি যে চোলা কওঁ, বুট যিটো আমি বজাৰত পাওঁ। কাঁচা বুট, কেঁচা বুটটো, সেইটো যদি আপ লৈ এইটো ৰাতিত ভিজাই ৰাখিব, উম। পুৱাতে উঠি সেইটো খালী পেটত খাব, খাই কিনে আপুনি কুহুমীয়া গৰম পানী আৰু লেবু, নেমু যে আছে নেমু।
হয়।
সেইটো নেমু দি কুহুমীয়া গৰম কৰি পানীটো খাব, পুৱাতে। খাই কিনে আপুনি তাৰপিছত।
পেট খাব পেট ভয়, ভয় পেট খাব সেইটো।
উম।
আৰু দুপৰীয়া। দুপৰীয়া আপুনি পুৱাতে যিবিলাক মানে যি পৰিমাণে খালে
হুম। অ'
আৰু য আৰু ৰাতিত কি খাব দুপৰীয়াত যি আহাৰ খালে যিমান পৰিমাণ সেই পৰিমাণৰ আধা ৰাতিত খাব তেনেহ'লে আমাৰ শৰীলটো মানে বেমাৰ আজাৰটো কম হ'ব, শৰীৰটো সুস্থ থাকিব।
হুম।
বুজিছেনে?
হয় হয়। ইয়াৰ পৰিমানে মানে আদা আছে আদা মানে আমাৰ পাচনত সহায় কৰে।
হয় হয়। আৰু পৰ্যাপ্ত পৰিমাণে পানী পানী পান কৰিব।
হয়। আৰু মানে চাজিনা গছৰ পাত সেইটোৰপৰা মানে বিপি কম হয়।
হয় হয়।
নেমুতো মানে ভিটামিন চি থাকে, নেম-নেমু।
নেমুটো ভিটামিন চি থাকে হয়। নেমুটো নেমুটো আকৌ বেছি খাব নালাগে পুৱাতে।
যিবিলাক থাকে সেইবিলাক বেছি খাব দিব নালাগে কিয়নো এই তো চৰ্বিবিলাক কমাই দিয়ে না।
হয়।
যিবিলাক মানুহৰ বিপি ল' সেইবিলাক মানুহ বেছিদিন নেমু খালে আৰু সিহঁতৰ আৰু মানে বিপিটো ল' হৈ পৰিব।
মোৰতো বেছি বেছি খাব লাগে, মোৰ অভাৰ ওৱেট হয়।
অ' তেনেহ'লে আপুনি খাব পাৰে। ডেইলি ৰুটিনত আপুনি নেমু ৰাখিব পাৰে।
মই পুৱা দুটাকৈ ৰুটি তাৰপিছত দুপৰীয়াত সিমানবাৰ খাওঁ আৰু আবেলি এক্সাৰচাইজ কৰি ৰাতি খাওঁ।
অ', অ' তেনেহ'লেতো ভাল। পুৱাতো ৰুটী খাই নেকি?
পোৱাত মানে নটা দহটাত তেনেকুৱা টাইমত মানে ৰাতিও খাওঁ মানে ৰুটি বেছি খাওঁ এতিয়া। চয়াবিন না ৰুটি।
ৰুটি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল।
হয়। ইয়াৰ উপৰি মানে কাৰ্বহাইড্ৰেট মানে ভাতত ভাত ৰুটি আৰু মানে ইয়াত কাৰ্বহাইড্ৰেট বহু পৰিমাণে থাকে। প্ৰ'টিন ডালি তাৰপিছত চয়াবিন এইবোৰত থাকে।
হয়।
আৰু তেল, ঘি এইবোৰতটো অকল মানে চৰ্বি আৰু ফেট থাকে। চৰ্বি বা
ফেট থাকে হয়। মচ আলু বাহিৰত খানা খায় নেকি হোটেল মোটেলত?
নাই নাখাওঁ কিন্তু আজিকালি গৰমত যিটো আমি দোকানত গৈ স্পাইট মাজা খাওঁ সেইটো মানে পৰিহাৰ কৰা উচিত কাৰণ তাত মানে বেছি পৰিাণে চেনি থাকে যাৰ ফলত আমাৰ ডায়বেটিছ হ'ব পাৰে।
অ' আমিতো চাওক আমাৰ সাধাৰণতো সাধাৰণতে আমি যে ফিউজৰ বস্তু বিলাক খাই কিিনি ভাল পাওঁ হয় নে নাই
হয় হয়
কিন্তু সেইটো যোমাৰ কাৰণে কিমান ক্ষতি আমি কিন্তু অনুভৱ নকৰো
হয়
আহ সেইটোৰ পৰিৱৰ্তে আমি এ দিনতে লেমুৰ চৰবত যিটো আছে সেইটো খও পাব নহলে ভ এটা পউাৰ আছে হয় ভ অসুয়া ৰখ খাব পাৰ নহলে অ পাউাৰ আছে সেইটো এক লিটাৰ পানীত লগত মিহলি আমি সেইটোও খাব পাৰো
হয়
সেইটো খালে আবু ভাল শবিলটো থাকে দুৰ্বলতা ভাব টো না থাকে
উম
তাৰপিছত মাছ মাংস খায় নেকি আপুনি
মাছ মংস সিমান নাখও এতিয়া এইটোও খাব লাগে তাতো মানে প্ৰটিন থাকে
হয় মাছ মাংস খাব লাগে কিন্তু আপুনি এ লওঁতে বা খাওঁতে অলপ ধ্যান দিব লাগে তা কিয়নো আমি বজাৰৰ পৰা যিটো মাছ কিনি আনো মানে ভৰফ মাছ যিটো কওঁ আমি হয় সেইটো কিন্তু বহুত ডেঞ্জাৰ আমাৰ য আমাৰ আাৰ বিপদ্জনক সেইটো আমাৰ জীৱনত কিয়নো আমি মানু যে হস্পিতেলত যে পেচেণ্ট যায় ৰোগী যায় চব আপোনাৰ এ কিছুমান আছে ইন্জেকচন দি ৰাখি কিন্তু সিহঁতে বড কিন্তু মানে একদম নমৰকে ৰাখি ৰাখি দিয়ে কিন্তু
হয়
সেই ইঞ্জেকশ্যন টো মাছত দি থাকে হা তাৰ কাৰে মাছটো য মাছটো যদিও মই মৰা থাকে কিন্তু মৰি যায় কিন্তু মাছটো এক একদম কিবা এ য মানে যিয়েই আছে বুলি তেনেকুৱা বুজা যায়
হয়
আৰু বহুত কিবা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি মাছখিনি মাছ বিলাক কিন্তু ডাঙৰ দীঘল কৰে অলপ কম সময়ৰ ভিতৰতে
হয় ইয়াৰ ভিতৰত মানে পাংকাচ মাছটো মানে বেছি বেয়া
হয় আৰু ব্ৰইলাৰ মুৰ্গী এইাতো আৰু ডেঞ্জাৰ মানে এইটো মাংসটো মাংস নহয় এইটো বিষ হৈ যায় বহুত মানে কীটনাশক দ্ৰব্য ইউজ কৰে তাত ইঞ্জেকশন কিবা কিবি দি ডাঙৰ পবল
ওম
এইেটো পৰিৱৰ্ত যদি আমি ঘৰত যি মুৰ্গী থাকে হয় লোকাল সি সেই বিিলাক যদি খাব পাৰো তেনেহ'লে আমাৰ কাৰণে ভাল